হেল্ল' হেল্ল'
এ কি খবৰ ভাল ন
ভালে আপোনাৰ
ভালে কি কৰি আছে এ মই কি কৰিম আৰু এই আমাৰ হয় নেকি কিবা খালা নে নাই
বাাহ আহ একদম পিয়য়াজ নিমখ দালি জ জলকীয়া চব লগ লগ লগাই খাই দিলো
মইও ভাল পাওঁ বহুত খাই সে ভাল। জলফাই আৰু তাত বিহ
উম, গৰম দিনত ভাল লাগে, অ' বীহ জলকলকীয়া আচাৰ লৈছো বীহ জলকীয়া আচাৰ।
অ' আচাৰ লৈছা নেকি? কেঁচাটো হলে মানে বেছি ভাল লাগে মানে গোন্ধটো বেছি। ওলাই যে সেইটো কাৰণে বেছি ভাল লাগে। আৰু হেৰি এই চেপা-চেপা মাছ যে চেপা মাছো
বনাইছিলো, চেপা মাছ পোৱাই নাযায়, ছাতি বেছিকে ভাত বনাইছিলো ভিজাই থৈ দিছো আহি নাখালো।
চেপা মাছটো ভৰ্তা কৰি ভাল লাগে, এতিয়া হেৰি তোমালোকে কেনেকে ভৰ্তা বনোৱা তাত।
চেপা মাছ পোৱাই নাই বহুত দিন আগতে খাইছিলো আৰু সেইয়ে
ঘৰৰ পৰা নিছিলা যে তেতিয়া বনোৱা নাছিলা নেকি? তেতাতো বনাইছ
তেতিয়া আৰু বহুত খালো মজা লাগিল খাই। বহুত ভাত
হে মজাটো লাগিল। এতিয়া কেনেকে ইমান মজা লাগিল এতিয়া মোকো শিকাই দিয়াচোন ময়ো বনাই খাম কেনেকুৱা মজা লাগিল। তেতিয়া আমি
এ নহ-নহ, নহৰু আৰু জলকীয়া পুৰি লৈ পেলাই, তাৰ পিছত পিয়াজ অলপ পুই লৈ তাৰপিছত পিচি লওঁ আৰু।
হয়, নেকি আমি আকৌ হেৰি কৰি লওঁ ভালকে-ভালকে মাছ ভালকে মাছটো চূণ দি ধুই লৈ তাৰ পিছত হেৰি লাও পাত, নহলে কচু পাত, সেয়া লৈ উম, লৈ আহি তেতিয়া সেয়া পাতত দি অ', হে মাজ। ত, দি তেতিয়া মানে কি অ' শলা আছে যে মাটি শলা। সে ম। শলা-শলাত দি পেলাই, তেতিয়া এনেকে। গৰম কৰি লৈ? তেতিয়া থৈ লওঁ থৈ লৈ পেলাই তাৰপিছত আকৌ জলকীয়াত? ভাজো নহৰুও ভাজো ভাজি লৈ। স হে আমি পাতাত পিছি? পতাত পিহি খাও ন। হ'লে বা এ মিক্সিত দি খাও এ মিক্স? সি দিলে অলপ বস্তু বহুত লেটেৰা হয় য়াই ন সেই কাৰণে বেয়া হৈ যায় এটা।
উম নিশ্চিত নালায় পাতাত ভাল লাগে পাতা আমি আকৌ ই। দা নাই নহয় কি নহয় কিবা যে শুনে সেইটো?
শুননি অ অ ত তাতহে শুনা মানে তাত অ। শুননি তাত শুনিলে ইমান বস্তুটো ধৰি লওক হেৰি হৈ নাযায়? অকণমান তেওঁ দখনা দখনি হৈ থাকে পাতত পিছা নিচিনা আমাৰ এই গাঁৱলৈ? অ আাৰ গাঁৱৰ জেগাত। হয় আমাৰ গাঁও জোগাত বহুত ভাল। এৰা মই অকমান ওলাই আহিছো ন। মই অকনমান ওলাই আহিছিলো আমাৰ এইডখতে। অ আমাৰ ইয়াতো কিন কিনা বৰষুণ দি আছে? ওলাই আহিছিলো মানে আমাৰ ওচৰতে। ফিচাৰী এটা আছে যে ফিচাৰিটোৰ মাছ বিলাক দিছে হেৰি? ৰৌ মাছ আৰু। চন্দা মাছ ভকুৱা মাছ এইবিলাক দিছে তাৰপিছত আকৌ? এ আমাৰ ওচৰত যে। ফিচাৰী মস্ত ফিচাৰী এটা আছে? উম। অৱস্থানৰ লগতে যে ফিচাৰীটো ইমান ধুনীয়া ইমান ডাঙৰ ডাঙৰ মাছ। কৈছে নহয় দেখিয়ে ভাল লাগিছে কলপাত চলপাত। দিছে দিছে আকৌ দানা দিছে? অ ৰাইজৰ ৰাইজৰ ফালৰ পৰা দিছে আৰু অ ৰাইজে দিছে তাৰপিছত যেতিয়া পানী শুকাব তেতিয়া গোটেই ৰাইজে মাৰে মাৰি লৈ পেলাই তেতিয়া চবকে ধৰি লওক ৰাইজৰ মানুহ খিনিয়ে ভগাই খায় আৰু বিক্ৰী নকৰে ।
ভাল লাগে এনেকে সবে মিলাপ্ৰীতি তিকে
অ ভাল লাগে, এবাৰ এবাৰ আমাৰ তাত কৰিছিল ।
তোমালোকৰ সেইপিনে ৰাইজৰ সেনেকুৱা হেৰি পাই নেকি
আমাৰ ইয়াত আকৌ
নাই জেগা কোনোবাই মৰিলেও গম নাপায় ।
অ আমাৰ আকৌ সেইয়া নহয় হয় নেকি আমাৰ আগতে এনেকোৱা নাই মাৰি থৈ আ ত শিৱৰ শিখৰত যায় শিৱৰ শিখৰতে যায় বাবা, পতক কিবা এটা হ'লেই মানে চব দৌ দৌৰা দৌৰি লাগে মানে আৰু টাউনৰ নিচিনা নিচিনা নহয় আমাৰ ইয়াত বহুত
নহয় ইয়াৰ কোনোবা মৰিলেও গম নাপাব ।
অ এতিয়া ভাত হে বনোৱা নাই এতিয়া আৰু ভাত নবনোৱা নেকি?
নবনাও এতিয়া শুই থাকিম শুই থাকিম লগতে । আৰু কালি লগত বহুজনী যে আমি উ
বাৰ্থডে হলে কেক কটানে?
কেক
হয় ।
কাটিছিলোঁ ।
অ এইয়া ৰুমত ৰুমত হেৰি নকৰা মানে বাৰ্থডে
নাই নাই পোৱা নাই কালিহে আজি উম পালি কৰিব লগৰ কেইজনী আহিব দুজনী আহি আছে আৰু চাগে আৰু
এই আগতে যে আগতে যে আছিল তোমাৰ লগত আগতে তোমাৰ এককেইজনী । অ সিহঁতে আহিলে মানে আৰু জুতি হব আউ। জুতি-জুতি বনাই খুৱাব সিহঁতেতো ৰা
উম সিহঁতে নাই অহা অ আমি ভাতে নাখাওঁ। বনাওয়ে জুতি-জুতি কি পাহৰিলে নেকি
অ' এই শিকিব লাগে সিহঁতে থাকোঁতে সিহঁতে থাকোতে শিকিব নোৱাৰিলা? এতিয়া ম চাব লাগে নোচোৱাও সিহঁতে বনাই দিয়ে আমাৰ সেইবুলি থাকে আউ, সেইকাৰণেহে।
সিহঁতে থাকোতে কিটচেনেতে নাযাও, কি বনাইছে। ডাইৰেক্ট ডিউটি যোৱা সময়তহে আৰু কাহী কেইখনৈ লৈ হোৱা এতিয়া সিহঁতে নাই।
শিকিব লাগে, ছোৱালী মানুহ গোটেই খিনি জানিব লাগে। অ জানিলেহে ভাল। নাজানিলে এতিয়া কিমান টান লাগে, এতিয়া ৰান্ধা বাৰা খিনিয়ে টান লাগে। মই আজি আৰু হেৰি বনালো এ মাংস-মাংস অলপ এতিয়া মাংস অলপমান আছিল এতিয়া আলু দি বনালো। তাৰপিছত পিছত আকৌ এ ছোৱালীজনী লৈ কচুলতি ভাজিলো তাই শুই উঠ উঠাই নাই উঠি আকৌ কলেজ যায় নে নাযায় জানো পৰীক্ষা চলি আছে।
কি পৰীক্ষা?
অলপমান আছিলে আৰু তাকে বনাইছো সুদা ভাত। খাবও মন নাযায় মাছ আছে, মাছ-মাছ বনোৱা নাই। মাছ ব বনোৱা নাই মাছগেইডোখৰ মানে হেৰি কৰিম এই পিটিকা বনাই খাম। ভাবিছোৱা আৰু। মাছৰ পিটিকা খোৱা নে নোখোৱা? এ হেৰী বি এছ ইও, বি এছ ইও
উম
অ বি এছ এবাৰ হেৰী চেকেনছেমৰ ফাইনেল। চলি আছে তোমালগত? কি মাছ মাছটো পুৰি খোৱা নে ভাজি খোৱা পিটিকা বনাই খোৱা যে?
মাছে নাখাও আমি ইমান কিন্তু পিটিকাটো খোৱাই নাই দুবছৰ হ'ল মাছ মাছ পিটিকা খুৱাইনাই
এ আচল বস্ত ইমান ভাল লাগে খাই মাছত পটিকা, এ তাত মাছ পোৱা নাযায় জানো? তুমো মই মাছৰ পিৰিকা খাই ভাল পোৱাচোন নাখাই এতিয়া হেৰি কৰিব লাগে মাছ-মাছ আনি লৈ মাছ আনি তেলত দিবা, তেলত দি লৈ তাৰপিছত জলকীয়া খিনি তেলত দিবা, পিয়াজ খিনিও ভাজি লবা, তেলতে ভাজি লৈ তাৰপিছত আদা কেইটুকমান দিবা, আকৌ নিমধুপাত পোৱা যায়নে নেযায় তাত? নিমধো পাত দিবা, দি লৈ হাতেৰে দি পিটিকি ললেও হব, অ হাতেদি পিটিকি ললেও হব এনে পিটিকি পিতিকি লেও হ'ব।
সেই সৰু-সৰু মাছ কেইটাই খাব মন গৈ আছে।
ঘৰত নাহা নেকি? আমাৰ ইয়াত খেল হৈছে খেল আমাৰ ইয়াত খেল পাতিব আকৌ কোনোবা গায়ক আহিব বোলে, গানৰ প্ৰতিযোগিতা পাতিব আহিবা নেকি চাব কাৰণে? কেই তাৰিখে আছিল জানো পাহৰিলো ন সেইখন, এতিয়া সেইটো চাব আহিবা নেকি? আহিলে আহিবা মই তাৰিখটো কৈ দিম।
অ আমাৰ ইয়াতো ফেষ্টিভেল আছে খালি।
খেল হৈছিল, সৰু ল'ৰা ছোৱালী সোপাহ খেল হৈছে, তাৰপিছত আকৌ ডাঙৰ কিবা হৈছে, বোৱা-ডেকা চবৰে হৈছে, কাবাডী খেল বৰ ভাল লাগিল চাই। তোমালোকৰ পিনে হয় নেকি?
আমাৰ এইফালে একো নহয়, খালি মেলা হয় মেলা হৈছিল
অ মেলাত বহুত বস্তু ওলাই চাগে?
উম বহুত বস্তু ওলাই পইচা কমকে বোলে বিশ টকা, দহ টকাতটো পায়।
অ বা ঠিকে আছে নহ'লে বা-বা ভাল বস্তু পালে হেৰি কৰিবা চোন তোৰ কাৰণেও এটা আনিবাচোন ই কাকৰ যে ডাঙৰ কাকৰ চাপে না যে সেয়া এটা-সেয়া এটা আনিবাচোন মোৰ কাৰণে। বিচা-বিচাৰি পুৱানাই। আকৌ ফুলি এযোৰ, আকৌ তপ এযোৰ ধুনীয়া লাগে হেৰি কিবা উম এয়া বিশ টকাতে পোৱা যায় বোলে সে মেলাত। আমাৰ এইপিনে পোৱাই নাযায় । এই সোণালী ৰঙৰ, একে সোণৰ নিচিনা দিছে। এ সোণৰ নিচিনা দেখে। সেনেকুৱা
ম। অ' আপোনাক ভিডিঅ' কল কৰিম গ'লে।
অ' ভিডিঅ ক'ল কৰি দেখুৱাবা । মই কোনযোৰ পছন্দ হৈছে তেতিয়া হেৰি কৰিম। আমাৰ ইয়াতো মেলা হয়। এতিয়া বা- এতিয়া বা- বাঙীয়া মেলা হলেও গ'ল। এতিয়া বাঙি খাই আছোঁ।
বাঙিয়া মেলা হৈ গ'ল নেকি?
হৈ গ'ল। ‍ জেঠৰ ন' তাৰিখে তে বা- জেঠ ন' তাৰিখে বাংঙিয়া মেলা হৈ গ'ল। তাৰপিছত আক' গৈ আনোঁ। বৰি আলো খাবই পোৱা নাই । এতিয়া শেষে হ'ল নেকি তাৰ ঠিক নাই। মেলা হ'লে বৰি আলু পোৱা যায়।
আমাৰ ইয়াত পোৱা যায় । কিন্তু মই ভাল নাপ তাৰ কাৰণে নাখাওঁ।
হয় নেকি? এতিয়া মই মানুহজনক আনিব দিছোঁ। বিচাৰিয়ে নাপায় বোলে। আকৌ আমাৰ মায়েও কৈছিল খাম বুলি । বৰি আলু কৈছে এইবাৰ খাবই পৰা নাই। আনিবা। চোন। এতিয়া মা- মানুহজনক কৈছিলোঁ। এতিয়া বজাৰত যায় বোলে, বিচাৰিয়ে নাপায় বোলে । এতিয়া কৈছে বি চাৰিয়ে পোৱা নাই । এতিয়া শেষে হৈ যাব- শেষে- চিজিনটো। অ' চিজিনটো শেষ হলে আৰু পোৱাই নাযাব। বাঙি এতিয়া পোৱা যায়। শেষ হবইে আৰু । তোমালোকৰ পিনে বাঙি পোৱা যায় নে নাযায়?
খায়।
অ' আমাৰ ইয়াত মই আকৌ হেৰি দি ভাল পাওঁ। মই চেনী দিয়ে খাই ভাল পাওঁ। আমাৰ মায়ে আকৌ এ মিঠৈ দিহে খাই ভাল পায়। মই চেনি দিলে ভাল পাওঁ।
আমাক। কোম্পানীত দিয়ে। তৰকাৰী বনাই ম।
এতিয়া নহলে তুমি হেৰি কৰা। তুমি আৰাম কৰা এতিয়া পিছতকে খবৰ লম বাৰু।
হ'ব দিয়ক হ'ব দিয়ক মই শুই থাকো। সে